হেল্ল'?
শুনিছেনে?
অ', শুনিছো। নমস্কাৰ কেনে কেনে আছে?
মই ভালে আছো। আপুনি কেনে আছে?
মইও ভালে আছো। মই ভ মই ভাবিলো আজি আমি ভ্ৰমণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব অভিজ্ঞতাৰ ওপৰত আলোচনা কৰোঁ।
নিশ্চয়। ভ্ৰমণ হৈছে মানুহৰ জীৱনৰ এক আনন্দদায়ক আৰু শিক্ষামুলক অভিজ্ঞতা। ই আমাক নতুন ঠাই নতুন মানুহ আৰু নতুন সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়ে। আমি এই বিষয়ে আলোচনা কৰিব পাৰো।
সঁচাকৈয়ে। অ' তুম ঘৰ তুমি তোমাৰ মতে ঘৰৰ চ চাইদাৰ চাইদুৱাৰ মাজত থকা থকা থাকি আমি পৃথিৱীৰ বহু সৌন্দৰ্যৰ অভিজ্ঞতা উপভোগ কৰিব পাৰো পাৰিব পাৰো নে নোৱাৰো?
নাই নোৱাৰো, পাৰো কিন্তু আমি ভালদৰে কৰিব নোৱাৰো। আমি যেতিয়া ভ্ৰমণৰ উদ্দেশ্যে বিভিন্ন ঠাইলৈ যাব যাওঁ, তেতিয়া আমি নতুন নতুন মানুহক লগ পাওঁ। নতুন সংস্কৃতি নতুন পৰম্পৰাৰ বিষয়ে চিনাকি হওঁ। প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে গ'ম পাওঁ। সেয়েহে আমি ভ্ৰম ভ্ৰমণ কৰিব লাগে, ভ্ৰমণে আমাক নতুন নতুন অভিজ্ঞতা শিকাই।
হয়। ভ্ৰমণে কেৱল সুন্দৰ সৌন্দৰ্য সৌন্দৰ্য নিদিয়ে। জ্ঞান জ্ঞান বৃদ্ধিত সহায় সহায় হয়নে?
হয়। জ্ঞান বৃদ্ধি আমি নতুন নতুন মানুহ পৰম্পৰা তেওঁলোকৰ অম ঐতিহ্যৰ পৰম্পৰা আদিৰ বিষয়ে জানিব পাৰো। সেই সেই হিচাপে ক'ব গ'লে ভ্ৰমণে আমাক অভি‌ অ সৌন্দৰ্য লগতে অ' শিক্ষিত শিক্ষিত কৰে, শিক্ষাৰ অভিজ্ঞতাও দিয়ে।
উদাহৰণস্বৰূপে?
উদাহৰণস্বৰূপে যদি আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাওঁ, তেন্তে আমি কাজিৰঙাৰ এশিঙীয়া গড় তেন্তে য়া তেন্তে আমি এশিঙীয়া গড়, বিভিন্ন প্ৰজাতিৰ চৰাই আৰু বন্যপ্ৰাণীৰ বিষয়ে বহুত
কি কছ
বা বিভিন্ন ঠাইলৈ গ'লে বিভিন্ন ধৰনৰ বহুত কথাই জানিব পাৰোঁ।
অ' হেল্ল'? টো ভ্ৰমণৰ হও হেল্ল'? তোমাৰ মতে ভ্ৰমণ ভ্ৰমণৰ সময়ত মানুহে কি কি অভিজ্ঞতা লাভ কৰে?
ভ্ৰমণৰ সময়ত মানুহে বহু নতুন নতুন অভিজ্ঞতা লাভ কৰে। নতুন মানুহৰ সৈতে চিনাকি হয়, নতুন খাদ্যৰ সোৱাদ লোৱা হয়, আৰু বিভিন্ন পৰিৱেশৰ সৈতে খাপ খুৱাব শিকা যায়। মানুহে বহুত নতুন নতুন অভিজ্ঞতা লাভ কৰে। যে কোনটো জাগাৰ ঠাইৰ মানুহ কেনেকুৱা তেওঁলোকে কি ভাল পায়, তেওঁলোকৰ সংস্কৃতি কেনেকুৱা, তেওঁলোকৰ সাজ পোছাক কেনেকুৱা, এনেকুৱা বিবিধ ধৰণৰ অভিজ্ঞতা তেওঁলোকে লাভ কৰে।
আৰু ভ্ৰমণে মানসিক স্বাস্হ্যত কি প্ৰভাৱ পেলায়?
ভ্ৰমণে মানসিক মানসিক স্বাস্থ্যৰ বাবে অতি উপকাৰী। দৈনন্দিন জীৱনৰ ব্যস্ততা, এক ব্যস্ততা আৰু মানসিক চাপৰ পৰা মুক্তি দিয়া মানে প্ৰকৃতিৰ আমি যেতিয়া প্ৰকৃতিৰ মা প্ৰকৃতিৰ মাজত আমি যেতিয়া যাম তাৰ সৌন্দৰ্য তাৰ এটা যি সা প্ৰকৃতিক হাৱা হাৱা বা বায়ু আমাক মনটো মনটো ভিতৰৰ পৰা তাৰমানে পাতল কৰি পাতল কৰি পেলাই আৰু মানসিক কষ্ট আদি প্ৰায় দূৰ কৰে। এইবিলাকে।
হয় ঠিকেই কৈছা। বহুতে ছুটিৰ সময়ত পৰিয়াল বা বন্ধুৰ সৈতে ভ্ৰমণলৈ যায়। বাৰু তুমি আজিলৈকে ক'ত ক'ত যায় পাইছা ভ্ৰমণৰ বাবে?
মই গৈ পাইছোঁ উম কিছুমান আমাৰ তাত আছে চ'ক ভূটান চকী তেনেকৈ বৈশিষ্ঠ-বৈশিষ্ঠ-বৈশিষ্ঠ মন্দিৰ কামাখ্যা মন্দিৰ এইবিলাক।
হয় ঠিকেই কৈছা। আৰু প্ৰাকৃতিক সৌন-সৌন্দৰ্য উপভোগ কৰাৰ ক্ষেত্ৰত ভ্ৰমণৰ ভূমিকা কেনেকুৱা?
মোৰম'তে হ'ল ভ্ৰমণ ভ্ৰমণৰ জৰিয়তে আমি প্ৰাকৃতিক সৌন্দৰ্য্য সূৰ্য সূৰ্য অ সূৰ্যয়াস্ত অ' সূৰ্যয়াস্তই মানে সূৰ্য ডুব যোৱাৰ সময়ত বা পাহাৰ অ' সেউজীয়া পাহাৰ, নীলা আকাশ, নদী কলকা অ, নীলা অ ফুল ফুলৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰো। কিয়নো প্ৰাকৃতিক সৌন্দৰ্য্য সৌন্দৰ্য্য আদি যেনে আমি পাহাৰৰ ওপৰত গৈ পাহাৰ পাহাৰ যেতিয়া সূৰ্য সূৰ্য উদয় সূৰ্য, উদয় হয়, সেইটাইমৰ প্ৰাকৃতিক সোন তাৰে সূৰ্য উদয় যোৱাৰ সময়খিনি আমি উপভোগ কৰিব পাৰো। তেনেকৈ নদীৰ পাৰত গৈ নদীৰ পাৰত গ'লে আমি নদীৰ যি এটা হাও বায়ু বা হাৱা পাওঁ সেইটো আমি উপভোগ কৰিব পাৰোঁ এইবিলাকে।
হয় ঠিকেই কৈছা। প্ৰকৃতিৰ সৌন্দৰ্য ভাষাৰে বৰ্ণনা কৰাটো বৰ কঠিন। ই এক অবৰ্ণনামূলক অভিজ্ঞতা। নিজৰ চকুৰে দেখা অভিজ্ঞতা সদায় বিশেষ হয়।
হয়। তোমাৰ অ তোমাৰ ক্ষেত তোমাৰ মতে শিক্ষাৰ ক্ষেত্ৰত অ শিক্ষাৰ অ তোমাৰ মতে ভ্ৰমণ শিক্ষাৰ ক্ষেত্ৰত কেনে এটা অভিজ্ঞতা অভিজ্ঞতা দিয়ে আমাক।
ভ্ৰমণক চড়ন্ত শিক্ষা বুলিও কোৱা হয়। কিতাপত পঢ়া বহু বিষয় বাস্তৱত দেখি অধিক ভালদৰে বুজিব পাৰি। আমি যেতিয়া কিতাপৰ এটা বস্তু দেখোঁ তেতিয়া আমি ভাবোঁ যে এইটো যদি আমি সঁচাকে দেখিব পাৰিলো হয় আমাৰ কিমান ভাল লাগিল হয়। যেতিয়া আমি বাস্তৱিকত আমাৰ পৰিকল্পনা বাহিৰত হৈ এই সিটো এইটো কিমান সৌন্দৰ সৌন্দৰ্য্যমূলক হয় আমি কিতাপত উম দেখাত অধিক সৌন্দৰ্য্যমূলক নহয় নে? বিশেষকৈ ছাত ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষামূলক ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা তেওঁলোকৰ জ্ঞানৰ অভিজ্ঞতা দু টাই বৃদ্ধি পায়।
হয়। তোমাৰ মতে উম আমাৰ ফোন আদিৰ, ফোন আদিৰ জৰিয়তে আমাৰ, মোবাইল ফোন আদিৰ জৰিয়তে আমাৰ এইবিলাক নোহোৱাাই হৈছে, তাৰ ওপৰত তুমি কি ক'ব বিচাৰা?
মানে কি কৈছা বুজি পোৱা নাই?
মানে মই কৈছোঁ যে এতিয়া মোবাইলত ইনষ্টাগ্ৰাম আদিৰ আদিৰ ক্ষেত্ৰত কিছু বহু মানুহে ভ্ৰমণ কৰিব নাযায় বা নকৰে এইবিলাকৰ ক্ষেত্ৰত তুমি কি কোৱা?
এইটো মোৰ মতে অনুচিত। আমি কিবা এটা বস্তু যদি দেখিয়ে থাকোঁ তেওঁলোকৰ আমুৱাই যে সেইটো বেলেগ কথা কিন্তু আমি ভ্ৰমণ কৰিব লাগে। এতিয়া আমাৰ নতুন নতুন অভিজ্ঞতা বাঢ়ে নতুন মানুহৰ বিষয়ে জানোঁ তেওঁলোকৰ ঐত ঐতিহ্য পৰম্পৰাৰ বিষয়ে বাৰু ভ্ৰমণ এটা বেলেগেই অভিজ্ঞতা। তেওঁ আমাক উম অভিজ্ঞতা তাৰপাছত শিক্ষামূলক অভিজ্ঞতা সকলো প্ৰকাৰে সহায় কৰে।
ভ্ৰমণে আমাৰ মন অ মনোযোগৰ বৃদ্ধি কৰে আমাৰ মস্তিষ্ক সতেজ কৰি ৰাখে।
হয় তুমি তুমি এতিয়ালৈকে ক'ত ক'ত ভ্ৰমণ কৰি পাইছা?
মই মেঘালয় দাৰ্জি
তাৰপৰা তুমি তাত তুমি কেনেকুৱা এটা মানে গৈ পেলাই কেনেকুৱা এটা অনুভৱ কৰিলা ভ্ৰমণ গৈ তাত।
ইত
হেল্ল',
ৰখা ৰখা এক ছেকেণ্ড। ইটো এটা অবৰ্ণনামূলক। অৱৰ্ণনামূলক ব্যাখ্যা হয় কাৰণ নিজৰ চকুৰে দেখাটো আমি কেতিয়াও ভাষাৰে বৰ্ণ বৰ্ণনা কৰি নোৱাৰো। ৰখা এক চেকেণ্ড। হয় বৰ্ণনা কৰিব নোৱাৰোঁ। সেইটো আমি যেতিয়া ভাবোঁ যে আমি তাতে যাই এনেকুৱা এনেকুৱা কৰি দিম কিন্তু যেতিয়া দেখোঁ আমি চব আপোন পাহৰা হৈ যাওঁ তে তাৰে সৌন্দৰ্য তাত।
হয়।
অভিজ্ঞতা আছিল। বাৰু অসমৰ পৰ্যটন স্থলীবোৰৰ বিষয়ে অলপ ক'ব পাৰিবা নেকি?
পাৰিম আমাৰ অসমত যেনে মা--অ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, মাজুলী। শিৱ অ শিৱসাগৰ অ শিৱসাগৰৰ উধ্য ঐতিহ্য স্থান হলং হাফলং আৰু কামাখ্যা মন্দিৰ আদি বহু আকৰ্ষণীয় পৰ্যটন আছে। আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাহিৰৰ পৰা পৰা বহু মানুহ ভ্ৰমণ কৰিব আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যেনে মানাহ ৰাষ্ট্ৰীয় উদ্যান আদি এইবোৰত। বহুত দূৰৰ দূৰৰ পৰা মানুহ ভ্ৰমণ কৰিবলৈ আহ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আদি সৌন্দৰ্যবোৰৰ আমোক ল'বলৈ।
হয় ঠিকেই কৈছা। এইবোৰে অসমৰ সংস্কৃতি ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যক বিশ্বৰ আগত তুলি ধৰে
হয় হয়।
আমাৰ পৰিৱেশ সংৰক্ষণৰ কথাটো অতি গুৰুত্বপূৰ্ণ।
হয়।
কিবা কৈ কিবা কৈছিলা?
মই কৈছিলোঁ যে উম মই কব খুজিছিলোঁ যে এই এই ঠাইবোৰৰ দেশ দেশ বিদেশৰ পৰ্যটকে আকৰ্ষণ কৰে এইবিলাকৰ ওপৰত তুমি কেনেকে তাৰমানে ভাবা তাৰমানে অহাটো ভাল নে বেয়া আমাৰ অ কেনে অসমৰ ওপৰত কেনে প্ৰভাৱ পৰে বা অৰ্থনৈতিকভাৱে অসম কেনে হ'ব পাৰে এইবিলাকৰ ক্ষেত্ৰত সেইটো কি বুলি ভাবা তুমি
ই আমাৰ অৰ্থনৈতিক সামাজিক দুয়োটাতে লাভবোধক প্ৰভাৱ পেলায়। আহ অসম যিহেতু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে চহকী ৰাজ্য আমাৰ যিহেতু ইয়াতে বহুতো পৰ্যটন স্থলী আছে কামাখ্যা মন্দিৰ নৱগ্ৰহ মন্দিৰ কাজিৰঙা এইবোৰে আমাক পৰ্যটক সকলক আকৰ্ষণ কৰে তেওঁলো কে অহাটো ভাল আমিও তেতিয়া আমি গৰ্ব কৰিব বোলে আমাৰ ঠাইলৈ এ ইমান ইমান ঠাইৰ পৰা মানুহ আহিছিল তেওঁওলোকে নিজৰ ঠাইত যাই পিনে কয় যে অসম প্ৰাক প্ৰাকৃতিক সৌন্দৰ্য্যত বহুতেই চহকী তেওঁলোকৰ প্ৰাকৃতিক সৌন্দৰ্য কিমান ভাল আমি এতিয়া গৰ্ব অনুভৱ কৰো তো বহুতেই ভাল মোৰ মতে
অ সেইটোয়ে হয় আৰু তুমি যাতে আমাৰ এইবিলাক আৰু আগবাঢ়ি যাক সেই সেইবিলাক সেইবাবে আমি কি কৰিব লাগে কি কৰা উচিত তুমি কি কৰিব লাগে বুলি ভাবা
আমি বনাঞ্চল ধ্বংস কৰিব নালাগে প্ৰাকৃতিক সংৰক্ষণ কৰিব লাগে গছ পুলি ৰুব লব লাগে বিনা শকত এনে গছ কাটিব নালাগে আমি বনাঞ্চল ৰক্ষা কৰিব লাগে কাৰণ আমাক গছে অক্সিজেন দিয়ে তেওঁ লোকৰ পৰা তাৰ পৰা আমি আহ ফল মূল চাহ কাঠ সকলো পাওঁ নহয় নে?
হয়
বাৰু সৰ্বশেষত ভ্ৰমণৰ মূল গুৰুত্ব কি বুলি ভাবা
কি কৈছা
বাৰু সৰ্বশেষত ভ্ৰমণ
মোৰ মতে ভ্ৰমণ হৈছে আনন্দ শিক্ষা অভিজ্ঞতা আৰু আত্ম উন্নয়নৰ এক অমূল্য অমূল্য মাধ্যম ই আমাক মা উম মনক প্ৰফুল্ল কৰে আৰু জ্ঞান বৃদ্ধি আক বৃদ্ধি কৰে জীৱনৰ অধি জীৱনৰ অধিক অৰ্থপূৰ্ণ কৰি তোলে
হয় ঠিকেই কৈছা
অত্যয়ন্ত সুন্দৰকৈ বুজাই বুজাই দিলা যে ভ্ৰমণৰ গুৰুত্বৰ বিষয় মই বহুত নতুন কথা জানিলো তোমাৰ পৰা।
হয়। মোক অ
ঠিক আছে তেনেহলে। আজিলৈ ইমান
মোৰো এই কথা অ মোৰো এই কথাৰ ওপৰত আলোচনা কৰি বহু ভাল লাগিল ধন্যবাদ।
হয় অ আকৌ লগ পাম বিদায়।